হেল্ল'?
হয় শুনিছেনে?
উম শুনিছো, আপুনি শুনিছেনে?
হয়, হয়, শুনি আছো।
কি কৰি আছে?
মই আপোনাৰ আছিলো এনে, আপুনি?
ময়ো এয়া উম সন্ধিয়া ধূপ-ধূনা জ্বলাই আজৰি হৈছো।
অ, হয় নেকি?
মই উম বহুত দিন তোমালৈ ফোন কৰা নাই বোলো ফোন এটা কৰো। এটা বিষয়ৰ ওপৰত আলোচনা কৰোঁ বুলি ভাবিছো।
অ, হয় নেকি তা
উম, মই সুৰাৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিচো কেনে কেনে হ'ব বাৰু?
অ সুৰাৰ বিষয়ে, আপোনাৰ বেয়া নহয় বাৰু।
হ উম, বাৰু কওকচোন আপুনি সুৰা ব্যৱহাৰটো সুৰা ব্যৱহাৰ ভাল বুলি ভাবেনে নে বাৰু বেয়া বুলি ভাবে?
সুৰা আ মই কিন্তু সেইটো একেবাৰে ভাল নাপাওঁ বস্তুটো। আচলতে সেইটো মানুহে ব্যৱহাৰ কৰিবই নালাগে।
হয়, আ আচলতে আজিকালি সমাজত উম বয়োজ্যেষ্ঠ লোকসকলতকৈ বেছি, ছাত্ৰসকলে সুৰা ব্যৱহাৰ আৰম্ভ কৰিছে। তেওঁলোকে উম, উম, স্কুলীয়ী শিক্ষা জীৱন শেষ কৰিয়ে, তেতিয়া তেওঁ প্ৰথম কলেজলৈ যায়, তেতিয়া উচ্চ শিক্ষাৰ বাবে কলেজলৈ যায়, তেতিয়া তেওঁলোকে সুৰাটো, সুৰা ব্যৱহাৰটো ষ্টাইলৰ বাবে কৰে, পিছলৈ তেওঁলোকৰ বাবে সেইটো এডিক্টেড হৈ পৰে।
হয়।
উম। সুৰা ব্যৱহাৰৰ ফলত, এজন মানুহৰ কি, কি বেমাৰ হ'ব পাৰে বাৰু জানেনে?
অ', হয়, বাৰু জানো, বাৰু।
অ', উম, উম, এতিয়া উম, কথা মানে, মেইন কথাত ক'বলৈ গ'লে লিভাৰটো সোনকালে বেয়া হয়। আৰু মানুহে কয় যে, উম সুৰাপান কৰিলে কেঞ্চাৰ ৰোগ নহয়, আচলতে কেঞ্চাৰ ৰোগো হয়। আৰু, উম, আজিৰ দিনত বেছিকৈ হ'বলৈ লোৱা ৰোগ হৈছে ছালৰ ৰোগ। সেইবিলাকো সুৰা পানৰ ব্যৱহাৰৰ বাবে হয়।
অ', হয়।
আজিৰ সমাজত উম, অত্যাধিক বেমাৰ হোৱাৰ কাৰণেই হৈছে সুৰা ব্যৱহাৰ, এই এই কথাত বাৰু আপুনি সন্মতি জনায় নে?
হয়, হয়, জনাও মই।
উম, আজিকালি ছাত্ৰ সকলে হেৰি, কিবা এটা ফাংচন বা কিবা মিটিং-মাতাং পাতিলে, তেওঁলোকে সুৰা ব্যৱহাৰ, সুৰাপান কৰি অভদ্ৰামী কৰিবলৈ লয়, সেইটো চাগে আপুনি দেখিছেই।
হয়, হয়, দেখিছো, দেখিছো।
সুৰাপানৰ ফলত আচলতে এজন ছাত্ৰ বা এজন ব্যক্তিৰ ক্ষতি নহয়, তেওঁৰ লগতে ক্ষতি হয় সমাজখন, আৰু তাৰ আৰু লগতে, তেওঁৰ পৰিয়ালৰো বিশেষ ক্ষতি হয়।
হয়, হয়।
সুৰা ব্যৱহাৰ, আচলতে অত্যাধিক দেখিবলৈ পোৱা যায় গাঁৱলীয়া অঞ্চল বিলাক, ভিতৰৰ। তেওঁলোকে মানে, সুলভ মূল্যত পোৱা, উম। মদ্যপান কৰি, তেওঁলোকে উম। উম, আৰ্থিক অৱস্থা দুৰ্বল কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালটোকো ক্ষতি সাধন কৰিবলৈ সক্ষম হয়। সেইটো জানো, এতিয়া যুগৰ বাবে ভাল কথা।
উম, নহয়, নহয় একেবাৰে বেয়া কথা।
তেনেদৰে এ এতিয়া আপুনি ধৰি লওক, এজন ব্যক্তিয়ে সুৰাপান কৰি যেতিয়া পথত, তেওঁ উদণ্ড ভাৱে বাইক বা গাড়ীখন চলাই যায়।
হয়, হয়।
উম, আৰু এজন সুস্থ সবল ব্যক্তি যেতিয়া, ৰাস্তাৰ কাণেৰে খোজকাাঢ়ি গৈ থাকে যেতিয়া সেই সুৰাপান কৰা ব্যক্তিজনে সেই মানুহজনক আঘাত দিয়ে তেতিয়া সুৰাপান কৰা ব্যক্তিজনৰ লগতে সেই
উম
দুক কোনো দুখ নথকা ব্যক্তিজনেওতো কষ্ট পাবলৈ কষ্ট পায়
হয় হয়
সেয়েহে উ কোৱা হয় সেয়ে কৈছো যে সুৰাপান কৰাৰ লগতে এজন ব্যয়ক্তিৰ অনিষ্ট হোৱাৰ লগ উপৰিও অ আন এজন ন লগতে পৰিয়াল আৰু সমাজখনলৈও তাৰ বেয়া প্ৰভাৱতো পৰা আমি দেখা পোৱা যায়
হয় হয়
কিন্তু আজিকালি চৰকাৰেও বিভিন্ন সুৰাপানৰ লগত জড়িত বিভিন্ন আঁচনি হাতত লৈছে
হয় হয়
উ তাৰ পিছত তেওঁ আমি আজিকালি বিভিন্ন চচিয়েল মিডিয়া নিউজ আদিত আমি চ দেখা পায়ে আছো বিভিন্ন নিউজ আৰু এইকেইদিনত ওলাই থকা সেই নিউজ বিলাকতো আমি পায়ে আছো
অ হয় দেখিছো
আৰু আজিৰ সমাজত এনেকোৱা হৈ গৈছে অকল সুৰাপান লৰাই নহয় ছোৱালীও সমানভাৱে কৰিবলৈ লৈছে
অ হয় হয়
এতিয়া উম ছাত্ৰ হক বা ছাত্ৰীসকলক উম পিতৃ মাতৃয়ে উম ঘৰৰ পৰা বাহিৰত তেওঁলোকক শিক্ষা প্ৰদান কৰিবলৈ পঠিয়ায় কিন্তু তেওঁলোকে সংগৰ লগত পৰি দিনে ৰাতিয়ে মদ্যপান আদিৰ দৰে বিভিন্ন নিচাযুক্ত বস্তু সেৱন কৰি নিজক কষ্ট দিয়াৰ লগতে পৰিয়ালখন পৰিয়ালটোকো কষ্ট দিয়ে তেওঁলোকে
হয় হয়
এই বিষয়ে আপুনি কি ক'ব বিচাৰে বাৰু
অ', হয় তাকে আপুনি উম, মুখ্য যিখিনি কথা আছিলে সেইখিনি আচলতে ক'লেই। উম, আপোনাৰ অ এই যোনটো মদ্যপাণ বোলা বস্তুটো সেইটো আচলতে বিশ্বৰ আপোনাৰ সকলো দেশতে মানুহে গ্ৰহণ কৰে।
হয়।
কিন্তু কিছু উম কিছুমান দেশত ধৰ মানুহ বিলাকে আপোনাৰ কিছুমান উৎসৱ বা ধৰক কিছুমান দেশত দেখা যায় যে পাৰ্টি কৰা তেওঁলোকে কিছুমান তেনেধৰণৰ বিশেষ অনুষ্ঠানতহে সেই ধৰ মদ্যপান কৰে।
হয়।
কিন্তু আমাৰ যি এতিয়া ভাৰতবৰ্ষত দেখিবলৈ পোৱা গৈছে। মানুহ কেবল মানে উম', এক কথাত ক'বলৈ গ'লে আচলতে মানুহ মদৰ ওপৰতে পৰি থকা নিচিনা দেখা যায়।
হয়-, হয়, আচলতে মানুহে কিছুমান মানুহে যেতিয়া আমি সেই বিষয়ে তেওঁলোকক কওঁ তেতিয়া কিছুমান মানুহে কয় যে- অলপ খালে একো নহয়। আচলতে একপেক খালেও যিমান ক্ষতি সেই দহ পেক খালেও সেই সিমান ক্ষতিয়ে হয়। হোৱা আমি দেখা পোৱা যায়।
অ', হয়, সেয়াই অত্যাধিক মদ্যপানে আচলতে মানুহৰ শৰীৰটো বহুত- বহুতো মানে ক্ষতি কৰে।
হয়।
হয়।
আচলতে অ', শুনি- আছো শুনি আছো আজি আজিকালি বাৰু চৰকাৰে বিভিন্ন উম, এ নিচা মুক্তি কেন্দ্ৰ আদি আগবঢ়াইছে বাবে এতিয়া কিছু পৰিাণে কমিছে যদিও ছাত্ৰ সকলৰ মাজত সেই সজাগতাটো আমি দেখা পোৱা নাযায়।
অ', হয়।
কিন্তু আমি এতিয়া বিভিন্ন ধৰণৰ ছচিয়েল মিডিয়া আদিত আমি পোষ্ট কৰি সেই বিষয়ে সজাগতা দিব লাগে বুলি মই ভাবো।
হয়, হয়।
আৰু উম, সেইবিলাক এৰিবৰ বাবে আমি। আজিকালি বিশেষকৈ সংগৰ লগত পৰিহে। উম, এজন ছাত্ৰই সেয়া- সেয়া সেৱন কৰিবলৈ লৈছে।
হয়, - হয়।
সেয়েহে আমি সেই তেনেকুৱা সংগৰ পৰা আমি দূৰত থকাটো ভাল বুলি মই ভাবো।
হয়, হয়, দূৰত থাকিব লাগে।
হয়।
অ', আপোনাৰ এতিয়া অ' আৰু এতিয়া আপুনি চাব মানে মানে মদ্যপান কৰাৰ ফলত সেই মদ্যপান কৰা মানুহজনৰ ওপৰতে মানে বেয়া প্ৰভাৱ নপৰে। তাৰ উপৰিও তেওঁ তেওঁৰ মানে যি ঘৰৰ পৰিয়াল বা তেওঁৰ সমাজখন। অত্যাধিক বেয়া মানে বেয়া প্ৰভাৱ পৰা দেখা যায়।
হয়।
এতিয়া ধৰক আপোনাৰ কিছুমান অ', কিছুমান। ঘৰত ধৰক ল'ৰা বা লৰা ধৰক এজনে সেই ল'ৰাজনে যদি মদ্যপান কৰি তেওঁ একো কাম বন নকৰি যদি ঘৰতে থাকে। তেতিয়া সেই ঘৰখনৰ মানুহবোৰ কেনেকৈ চলিব
আৰু আজি আজিকালি প্ৰায়ে দেখা যায় যে- এজন ব্যক্তিয়ে সুৰাপান কৰি আহি ঘৰত। কাজিয়া কৰে ঘৰৰ এটা পৰিৱেশ বিনষ্ট কৰা আমি প্ৰায়ে দেখা যায় যাৰ ফলত তেওঁ সেই প্ৰভাৱ প্ৰভাৱটো সেই তেওঁ তেওঁৰ পুত্ৰ-পুত্ৰী মানে চা তেওঁৰ স সতি সন্ততিটো সেই প্ৰভাৱ পোৱা আমি দেখা পোৱা যায়। আৰু টকা টকাটোতো নষ্ট হয়য়ে। আৰু এই সুৰা পান আজিকালি প্ৰায়ভাগ উম দুৰ্ঘটনাত পথ দুৰ্ঘটনা হওঁক তেনেকুৱা ধৰ দুৰ্ঘটনা দুৰ্ঘটনা সেই সুৰা পানৰ বাবে হোৱা আমি প্ৰায় দেখো। আৰু সুৰাপানৰ জহত চাকৰিও গৈছে।
হয় হয় আৰু অ
হয় কওঁক
অ আপুনি উম এটা কথা কৈছিল যে আজিকালি ল'ৰা সকলৰ লগে লগে আমাৰ যি মানে ছোৱালী খিনি বা মহিলা খিনিত তেওঁলোকেও মানে অত্যাধিক মূল্যবান কৰিবলৈ লোৱা দেখা গৈছে আমাৰ সমাজত
হয়
যাৰ ফলত কি হৈছে এতিয়া আপুনি চাব অ আজিকালি প্ৰায়বোৰ প্ৰায়বোৰ ধৰক মহিলা মানে আগৰ তুলনাত যি মানে গৰ্ভৱতী হোৱা সেই মানে গৰ্ভৱতী নহয়
হয় হয়
আপোনাৰ এতিয়া বহুত টো দেশত এতিয়া যেনে ধৰক জাপানৰ দৰে বহুতো দেশৰ এতিয়া জনসংখ্যা কমি অহা দেখা গৈছে।
হয়
অ আচলতে এ অত্যাধিক যদি মদ্যপান কৰা হয় এই সমস্যাটো কিন্তু আমাৰ ভাৰতবৰ্ষতো মানে ইয়াৰ পৰা ধৰক বিশ, ত্ৰিশ বছৰৰ পিছত কিন্তু আমাৰ ভাৰতবৰ্ষটো এই সমস্যাটো দেখা দিব
হয় হয় ভাৰতবৰ্ষতো এই সুৰা ব্যৱহাৰটো অত্যাধিক বাঢ়ি যাবলৈ ধৰিছে বিশেষকৈ যুৱ প্ৰজন্মক। কলেজৰ পৰা ল'ৰাই হেৰী মানে ষ্টাইলত খাই বুলি ষ্টাইলত খায়ে তাৰ এডিক্টেড হৈ গুচি গৈছে
হয় হয়
মানে এতিয়া মূল অৰ্থত কবলৈ গ'লে মানে তিনিটাৰ ইয়াৰ মানে যদি ক'বলৈ যাও এতিয়া তিনিটাই হেৰি মূল কথা। মদৰ আচলতে কোনো লাভ নাই ইয়ে এশ শতাংশই লোকচান আমাক কৰায়
হয় হয়
আৰু এটা কণ্ট্ৰল বা এটা নিৰ্দিষ্ট পৰিমাণত খাম বুলি ভাবিও সেইটো কৰিব নোৱাৰে কাৰণ তাৰ প্ৰতি মানে তেওঁ আকৰ্ষিত হৈ হৈ গৈ থাক কে
হয় হয়।
আৰু সেইটো এৰিব উ, খুজিও এৰিব পৰা নাযায়।
হয় হয়।
আৰু খুৰাৰ ব্যৱহাৰে এটা পৰিয়াল, এখন সমাজ আৰু তেওঁলোক সেই, সেইজন ব্যক তি বা সেই প্ৰজন সেই যুৱকজনৰ লগত সকলো বস্তু ধ্বংস কৰি নি থাকে।
নি থাকে, নি থাকে।
হয়।
আৰু আজিলে হ'ব তেতিয়া।
অ' হ'ব তাকে বহুতখিনি পৰা জানিব পাৰিলোঁ।
ময়ও জানিব পাৰিলোঁ, ভাল লাগিলে আকৌ পুনৰ এনেকুৱা কথা পাতিম বুলি আশা থাকিল।
হয় হয়, নিশ্চয়।
ধন্যবাদ।